অ' হেল্ল'? হেল্ল' অ', হয়, শুনি পাইছেনে আপুনি?
হয় শুনিছো, আপুনি শুনিছেনে মোৰতো?
অ' অ' শুনিছো, হয়, অ' আপুনি কি কৰি, হয়। মই ভাত খাই এতিয়া বহি আছোঁ। আপুনি কি কৰি আছে?
মইও বহি আছো, এনে তেনে যি ৰেচ লৈ আছো আৰু মই, হয়।
ভালে আছে ন?
হয় ভালে আছোঁ, আপুনি ভালে আছে?
মই ভালে আছো দা, হয়, আজি আমি না আলোচনা কৰিম আৰু না, অ' আপুনি সময় দিব পাৰিব ন?
হয়, পাৰিম, পাৰিম।
হয়, আজি আমি ট্ৰেভেলিং কৰা, সেইটো ভ্ৰমণ কৰা সেই টো আজি আমি আলোচনা কৰিম আৰু না।
হয়।
হয়, যেনিবা ট্ৰেভেলিং কৰি আমি যেনিবা, বুট আছে। যেনিবা স্কুলিং ট্ৰেভেলিং। আৰু ফেমিলি ট্ৰেভেলিং, আৰু চচাইটিৰ। আদল বান্ধৱী লগত, ট্ৰেভেলিং মানে বহুত চিষ্টেমে আছে আৰু মানে, বেলেগ বেলেগ ধৰণে মানে ট্ৰেভেলিং কৰা হয়। অ' যেনিবা হয়।
এ তেতিয়াহ'লে আপুনি জনাব নেকি, মানে আপুনি তেনেকে ভ্ৰমণ কৰি ভাল পায়নে?
হয়, হয়, মই ভাল পাই, বহুত ভাল পাই মই ভ্ৰমণ কৰি।
হয়, আপুনি এতিয়ালৈকে ক'ত, ক'ত গৈ পাইছে, জনাব নেকি মোক?
হয়, জনাব পাৰিব, হয়, মই মই গৈছিল, আমাৰ হয় অসমতে। ভৈৰৱ খণ্ড আৰু
হয়।
বগামাটি আৰু ন মানছ নেচনেল পাৰ্ক।
হ, হ।
হয়, মই সেই সিয়াতে মই গৈছিল।
হয়, আ তাত গৈ কেনেকুৱা লাগিছিলে, আপুনি আপোনাৰ মানে অভিজ্ঞতাৰ বিষয়ে অলপ ক'ব নেকি? তাত গৈ কেনে লাগিছিলে আপোনাৰ?
হয়, কব পাৰিম। অকমান মই, যেনে মই, কেনে। লাগিছে সেইটো, যেনিবা মই সেইয়াতে ভৈৰৱ খণ্ড গেছিল, মানে বহুত ভাল লাগিছে আৰু সেইটো। যেনিবা সেইটো অ'। ইণ্ডিয়া আৰু ভূটান আৰু অৰুণাচল বৰ্ডাৰ হয় সেইটো।
হয়।
মানে বহুত ভাল লাগে সেইটো মানে জাগা বিলাকে বহুত- ফাৰ মানে নেচাৰটো মানে বহুত ফ্ৰেছ আৰু যেনিবা সে টো আ নদীত পৰা বোৱা হা- যেন নদী বহা সেইটো মানে বহুত পানী- যি ভাল লাগে মই আহ মানে সেইটো চালি ভাল পায় আৰু- মানে সেইটো সিয়াতে মানে গা ধুব পাৰে মানে বহুত ঠাণ্ডা আৰু মানে বহুত। আচা বাই ফাল আৰু অ পানী বহুত মানে ক্লিন মানে বহুত। ভাল লাগে আৰু। যেনিবা সিটো আহে আছ চাইনা আৰু ভূটান পৰা বোৱা হাঁ সেইটো আমাৰ ই ইণ্ডিয়া- আৰু সিয়াতে অ শি শিল আছে শিল টো মানে ধুনীয়া লাগে আৰু। চাবা সেইটো ইয়াত পানীৰ তলে দি বহুত ভাল লাগে চাবা আৰু সেট তে আছে উম পিকনিক স্পট আছে তে মানে বহুত- অ যা বহুত বেলেগ বেলেগ মানে জাগা পৰা আহা। ইয়াতে পিকনিক খাবা আৰু এনে ফুৰিবা। অ ফুৰিবা আহে মানে এনে চাবা আহে মানে বহুত ভাল লাগে। ইনভাৰমেন্ বহুত ভাল আৰু আৰু পাহাৰীয়া জাগা না, যেনিবা গছ- গছনি বহুত ভাল লাগে মানে, ফ্ৰেছ- এ বটা সেইটো মানে- আৰু ইয়াতে এটা বস্তু আছে। যেনিবা সেইটো অ ৰছীদে বনাই সেইটো দলং আছে আৰু ন, ফোৰৱ কন্দত, সেইটো মানে ব ভাল লাগে সেইটো চাবা আৰু আছে টেম্পল আছে আৰু। বহুত চাব ভাল লাগে।
হয়।
সেইটো মানে ফালা হয়, হয়।
হয় কিহৰ টেম্পল আছে, আপুনি মন্দিৰ আছে বুলি-
হয় মন্দিৰ হয়, হয়, হয়, হয় মন্দিৰটো আমাৰ সে টো অ আমাৰ হিন্দুজ হিন্দুজিম, সেইটো আছে আৰু সেই সেটো অ ভূটানিজ সেইটো মানে বুদ্ধিজিম, সেইটো মানে- মানে বেলেগ বেলেগ সেইটো আছে আৰু ভাল লাগি চাবা। তেনে মানে যোনগিটা মানুহ আহে ফৰেন মানে চাবা আহে সেইটো মানে- চাই যাই সেনেকুৱা আৰু না, ভাল লাগে বহুত আমি ওচৰত- হয়, হয় ওচৰত কেইটা আৰ বহুত অ মানুহ মানে যায় আৰু সেইটোৱে ই চাব কাৰণে আৰু সেইটো মানে। ভাল লাগে আৰু বহুত, ফুৰিব মানে বহুত। আপুনি কোনোবা ভ্ৰমণ কৰিছে ন আপুনি অকমান কব পাৰিব নেকি?
হয়, হয় মই ক'ব পাৰিম, মইতো তেনেকুৱা মানে বেছি ভ্ৰমণ নকৰোঁ, আগত- মানে স্কুলত যেতিয়া পঢ়ি আছিলো মই, স্কুলত- পঢ়ি থকাৰ সময়ত স্কুলৰ পৰাই তেনেকৈ লৈ গৈছিলে আৰু আমাক। অ ত' মই এ এখন ঠাইৰ বিষয়ে আপোনাক ক'ব পাৰিম যিটো মানে তে তেজপুৰত অ আছে সেইটো, আপুনি শুনিছেনে অগ্নিগড় বুলি।
হয়, হয়, হয় শু শুনি পাই শুনিছো।
হয়। হয় তাতে গৈ মানে অহ তাতে আমাক লৈ গৈছিলে আৰু প্ৰজেক্টৰ নামতে লৈ গৈছিলে! সেই ঠাইখন বহুত ধুনীয়া হয় বহুত মানে শান্তিৰ পৰিৱেশ হয় আৰু তাত। তে আৰু সেই ঠাইখনৰ লগতে আমাৰ এ ঐ ঐতিহাসিক কাহিনী এটাও মানে জড়িত হৈ আছে এইটো মই আ আপোনাক অলপ ক'ব বিচাৰিম। ক'ব পাৰি
হয় হয় হয় ক'ব পাৰিব আপুনি ক'বাচোন?
হয়। হয় তাত মানে এই অগ্নিগড় পাহাৰটোত তেতিয়া নিৰ্মাণ কৰা হৈছিলে যেতি তেতিয়া মানে অহ বানৰজা তাতে এজন ৰজা বাস কৰিছিলে। বানৰজা নামৰ অহ তেখেতৰ তেখেতৰ এগৰাকী কন্যা পুএ পুত্ৰী আছিলে তাইৰ নাম আছিলে উষা আৰু তাইৰ এজনী বান্ধৱী বান্ধৱী আছিলে তাইৰ নাম আছিল চিত্ৰলেখা চিত্ৰলেখা তাৰ আছিলে মানে ছবি অঁকাত মানে বহুত পাৰ্গত আছিলে তাই ছবি অংকন কৰি বহুত ভাল পাইছিলে মানে কোনোবাই যে এ এনেকুৱা অ অংকন কৰিছিলে কোনোবাই যদি তেওঁক মুখেৰে কৈ থাকে কোনোবা মানুহৰ দৃশ্য যদি মুখেৰে কৈ থাকে তেতিয়া তাই মানুহজনক নেদেখে তাই নিজে নিজে বনাই দিব পাৰে এনেকুৱা পাৰ্গত আছিলে তাই একদম অ অ তে অহ উষাহ উষাহ না মানে বানৰজা জীয়েকজনী উষাহ জনীয়ে এবাৰ সপোনত এজন ৰাজকুমাৰ দেখা পাইছিলে যাৰ মুখখন মানে ভালকৈ দেখ দেখা নাই আৰু তাই অহ কিন্তু মনত আছে সপোনত কেনেকৈ দেখিছে চৱ
হয়
তেতিয়াই উষায়ে চিত্ৰলেখাক মানে কৈছিলে আৰু মই এনেকুৱা এনেকুৱা সপোন সপোনত দেখিছো মানে সপোনত যেনেকুৱা ৰাজকুমাৰ দেখিছে সেই গোটেইখিনি মানে ভালকৈ বৰ্ণনা কৰি এ চিত্ৰলেখাক কৈছিলে তহ চিত্ৰলেখাই তাইৰ কথা মতে তাই মানে গোটেই খিনি আঁকি গৈ আছিলে যেনেকে কৈছে তেনেকে গোটেই দৃশ্যটো তেনেকে আকিঁছিলে ছবিতো শেষত অৱশেষত গৈ এৰাই যেতিয়া মানে ছবি অঁকাটো শেষ হৈছিলে তেতিয়া আহ উষায়ে চাই গম পাইছিলে যে একেবাৰে তাইৰ সপোনত যিটো দৃশ্য দেখিছিলে সেই সেইটো প্ৰতিফলিত হৈছে যিটো মানে এ চিত্ৰলেখাই তাইৰ বান্ধৱীয়ে আঁকিছিলে তাৰপিছত তেতিয়া উম তেতিয়া তেনেকৈ আহ তেই মানুহজনক বিচাৰিলে ৰাজকুমা কুমাৰজনক বিচাৰিলে ক'ত আছে কেনেকুৱা ধৰণৰ আছে। তেনেকৈ লগ পালে আৰু ইহঁত দুজনী আহ উষাহ আৰু সেই ৰাজকুমাৰ জনী অহ ৰাজকুমাৰজনৰ নাম আছিলে অনিৰুদ্ধ এ তেওঁলোকে সিহঁতে মানে দুজনে প্ৰেমত পৰিলে তো এনেকৈ প্ৰেমত পৰি উঠাৰ পিছত। যেতিয়া বিয়াৰ সময় হ'ল তেওঁলোকৰ তেতিয়া আহ তেতিয়া বানৰজাই উষাৰ মানে পিতৃ বানৰজাই যায় তেওঁক উ উষাক অনিৰুদ্ধক দিব খোজা নাছিলে ত দিব নোখোজা বুজিলে এবাৰ এ সিহঁতে মানে এ অনিৰুদ্ধেই উম তাইক লগ কৰিব আহিছিলে উষাক লগ কৰিবলৈ আহিছিলে তেনেকে লগ কৰিব বোলে ফুৰিবলৈ অহাত তাইক মানে বন্দী কৰি থলে।
হয়।
অনিৰুদ্ধক বন্দী কৰি থলে। তেনেকৈ আহ মানে বানৰজাই বন্দী কৰি থলে আৰু। তেনেকৈ যেতিয়া বন্দি কৰি থ'লে তেতিয়া অনিৰু আছিলে কৃষ্ণৰ নাতিনীয়েক আৰু হয়। আৰু বান বান ৰজা হৈছে শিৱ ভক্ত। তই আছিলে তেওঁ শিৱক বহুত মানে পূজা কৰিছিলে অৰ্চনা কৰিছিলে। তেনেকে তাৰ পিছত আহ তেনেকে আহ যেতিয়া শ্ৰী শ্ৰী কৃষ্ণই গম পালে যে তেওঁৰ নাতিয়েকক বন্দী কৰি থৈছে। তেতিয়া তেওঁ নাতিয়ক, - তেওঁক উদ্ধাৰ কৰিবলৈ তেওঁ এই অগ্নিকড় তালৈকে আহিছিলে।
হয়, হয়।
আৰু সেই অগ্নিগড় নামটো সেইকাৰণে থাকিছিলে যেতিয়া তেওঁলোকক মানে অ'হ উশা যাতে কোনেও চুৰ কৰি লৈ যাব নোৱাৰে। পলাই লৈ যাব নোৱাৰে তাৰ বাবে অ বান ৰজাই গোটেই মানে চাৰিওফালে জুই লগাই তেনেকৈ পাহাৰ কন বনাইছিলে মানে পাহাৰখন পাহাৰৰতে গোটেই জুই লগাইছিলে যাতে কোনেও পাৰ হব নোৱাৰে। লৈ যাব নোৱাৰে। এই কাৰণে এইকাৰণে নাম টো অগ্নিগড় থাকিছে।
অগ্নিগড থাকিছে আৰু না সেইটো। হয়, হয়। সে- হয়, সেইটো তেজপুৰতে আছে না।
হয় তেজপুৰত আছে সেইটো, তাই তেজ- এই অগ্নিগড পাহাৰৰ ওচৰতে আৰু এটা এ এ পাৰ্ক আছে সেইটো পাৰ্কৰ নাম চিত্ৰলেখা। - সেইটো তাইৰ বান্ধৱীৰ হয়। বান্ধৱীৰ মানে নামতে সেইটো পাৰ্কটো বনাইছিলে আৰু। চ আৰু সেনেকুৱা আৰু যেতিয়া মানে অনিৰুদ্ধ উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ আহিছিলে তেতিয়া বানৰজাও শিৱ ভক্ত ত হয় ন ত বানৰজায়েও শিৱক মানে এনেকে অৰ্চনা কৰি মাতিছিলে মাত অতে তেনেকে। শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত তেনেকে কাড় যুদ্ধ এটা হৈছিলে সেই যুদ্ধটোৰ নাম হৰিহৰৰ যুদ্ধ বুলি জনা যায় আৰু এতিয়া শেষত দুয়ো মানে কোনো কোনো মানে জয়ী জয়ী হোৱা নাছিলে, অৱশেষত তেওঁলোক দু জনে বুজা বুজি কৰি এ তেনেকৈ বানাৰজাক- আকৌ বুজালে অ বুজাই পিছত ঠিক সিহঁত দুটাৰ বিয়া হ'ল আৰু ঊষা অনিৰুদ্ধৰ। এইখিনিয়ে আছে ইয়াৰ চ মানে
এইখিনি অহ
যিখিনি কাহিনী আৰু সেই কাহিনী খিনি আপোনাক কৈ দিলোঁ মই, হয়।
এইটো আৰু বহুত ভাল আৰু চাহানা।
বহুত ভাল পাইছোঁ আপুনি কেতিয়াবা যাই চাব পাৰিব তাতে। বহুত সুন্দৰ পৰিৱেশ আৰু চিত্ৰলেখা যিটো পাৰ্ক হয় সেইটো বহুত মানে ধুনীয়া আৰু তাতে গছ -গছনি আৰু এটা হয় হয় পুখুৰীৰ নিচিনা এটা আছে তাতে আৰু।
হয় হয়।
আৰু, আৰু এই হৰিহৰৰ যুদ্ধৰ কেনেকুৱা যুদ্ধ লাগিছিলে গোটেইবোৰ মানে মূৰ্তিৰে- তেনেকে সজাই থোৱা আছ-
হয় হয় হয়, বহুত মানে সেইটো চাবা মন। অ', হয় হয়, যাম। পিছত মানে বহুত চাবা মন লাগিছে। আপুনি ক'ত - তু বহুত ভাল লাগিছে। হয় হয়, আম- আমি অ' আলোচনা কৰাতে সেইখিনিতে সমাপ্ত কৰিম আৰু না। হয়, দে, অ', ধন্যবাদ।